হেল্ল'।
কি কৰিছা?
অ', এয়া এনেই আছোঁ। তুমি?
ময়ো এনে আছোঁ, ৰবা গাঁৱত নাম গোৱা পাতিছিলে যে
অ', অ', হয় নেক
তাৰপা আহি পেলাই অকমান ব-শুইছোহি। বৰ গৰম যে। তাতে তাৰ ওপৰতে ভাতে, ভাতো খাই দিছো তাতে গৰমে-গৰমে। মে এই ওলাব নোৱাৰা মানে, এনেকুৱাই গৰম দিছে। ভৰি পুৰি যাব। উম। বহুত গৰম দিছে অ', এতিয়াও গৰমেই। আৰু ফেন খোপা পৰা যি গৰম-গৰম হাৱা ওলাইছে।
উম নকবা।
উম আমাৰ মানে ডাইৰেক্ট মানে গাতে পৰে ন। আহি পেলাই ঘৰতে, ঘৰটোত পুৰা পৰে মানে ছাইডত। তেনেকে আমাৰ ছাঁ বুলিবলে নায়ে, গছ-গছনিবিলাক কো কাটি পেলাই মানুহে নোহোৱাই কৰিলে।
উম উম হয় বাৰু বহুত গছ-গছনি কাটি দিছেতো।
উম মেঘালয়তো অৱস্থা নহয় গৰমটো বেছি হেৰি হৈছে। গছ নাই কাৰণে। এনে বাকী খা খবৰ ভাল?
ভালে ভালে। তোমাৰ?
মই আছো আৰু দিয়া ভগৱান হ তোমালোকৰ কৃপাত। মাহঁতৰ ভাল? এ ভালেই দিয়া। তোমালোক কৰ?
উম ভালেই ভালেই বাৰু।
এ পঢ়া পাতি ঠিকে চলি আছে নে?
কি কৈছা?
পঢ়া পাতি ঠিকে চলি আছেনে?
ঠিকেই আছে বাৰু। খালি মানে এয়া দুখনমানৰ কিতাপ নাই ন সেই কিতাপ মানে মই একো গমেই নাই পোৱা কেনেকুৱা হৈছে, কি কৰিছে?
অ কি আগষ্টৰ পৰা হ'ব নেকি?
অ আগষ্টৰ পৰা আছে আৰু ত এতিয়া মানে গৰম বন্ধতে কিনি ল'ব লাগিব।
অ মোৰ মানে কি ডিগ্ৰীটো কমপ্লিট হল যোৱা বছৰ।
অ হয় নেকি? এতিয়া মাষ্টাৰ্চ কৰি আছ চাগে!
নহয় নহয় মানে কি হ'ল মোৰ, এটা চাবজেক্টত গোটেইখিনি প্ৰথমতে ভালে আছিলে চব ভাল ভাল পইন্টচ আহিছে। তাৰ পিছ মানে লাষ্টৰ যেতিয়া পলিটিকেল ছাইন্সত ছিক্স চেমিষ্টাৰত সেইটো মানে এৰিয়াৰ লাগিলে মোৰ।
অহ।
এৰিয়া লাগি যোৱাৰ কাৰণে মই মানে হালকে মে লৈ ল'লো ছাবজেক্টটোক।
অ হয় নেকি! এতিয়া মানে কিবা, অৱ।
তাৰ পিছত না মই একজাম দিলো বাৰু এবছৰতে পলিটিকেলৰ, এৰিয়াৰটো যে লাগিছিলে
অৱ।
টো মানে একজাম দিলোঁ মই।
অ অ।
এতিয়া এম এৰ কাৰণে মানে এপ্লাই কৰিছোঁ। তিন তাৰিখৰ পৰা একজাম বুলি কৈছিলে। আকৌ এতিয়া পিছুৱালে মানে গুৱা
অ হয় নেকি?
উম, এইট নাইন টেন বুলি কৈছে। ডিগ্ৰী কিতাপবোৰ আছে কিন্তু তোমাৰ লগত মেটছ নকৰিব হ'বলা। চব কিতাপবোৰ বেলেগ নহয়।
অ অ মই আছামিজ পলিটিকেলত লৈছো আৰু।
অ আছামিজ পলিটিকেল মই এতিয়া ছিক্স চেমিষ্টাৰৰ পৰাহে লৈছোঁ। আছামিজতটো আছিল বাৰু। আৰু পলিটিকেলটোহে মই ছিক্স আৰু পিপ চেমিষ্টাৰ লৈছো।
অ অ অ।
বাকী মানে এইকেইটা মোৰ এনেকে ইংলিছ আছিলে।
অ অ। অ হয় নেকি তুমি মানে প্ৰথম চেমিষ্টাৰৰ পৰা কি বুলি কয় ইংলিছত মেজৰ লৈছিলা।
ইংলিছত মেজ মোৰ মেজৰ নায়েই মোৰ ৰেগুলাৰ ষ্টুডেণ্ট হয়।
অ, হয় নেকি?
আৰ্টছত মই। চ' মোৰ মানে টপিক বোৰ আৰু যোনবিলাক চিলেবাছ সবিলাক মানে সলনি হৈ থাকে।
উ - উ।
দিগদাৰ হয় সেইটো কাৰণে এটা চাবজেক্ট থাকিলে সেইটো এটা চাবজেক্ট থাকিলে সেইটো ন কৰিব পাৰি ন বেলেগ বেলেগ বোলে চাবজেক্ট ঠিক নোৱাৰি পলিটিকেলত মই বেয়া আছিলো কাৰণে লোৱা নাছিলো। কিন্তু লাষ্টত গৈ সেইটোয়ে ল'ব লগা হ'লগৈ। উপায় নাই মোৰ
উম - উম।
হেইটোতে হৈছে কাৰণ পলিটিকেল বেয়া পাও কিন্তু যেতিয়া পলিটিকেলটো পঢ়িলো ন মই এক্সামৰ কাৰণে যেতিয়া এক্সামৰ কাৰণে পলিতিকেলটো পঢ়িলো মানে
অ, হয় নেকি?
বুজি পাইছো যে পলিটিকেলটো ইমানো বেয়া নহয় পঢ়িলে পাৰি মানে আৰু মডেল বিলাকো এনেকে লৈ লৈছিলো মডেল বিলাকো নহলে আকৌ পঢ়িব নোৱাৰা। কিতাপ ল'ব লাগে বুলি কয় কিন্তু মই মানে আগতে ক্লাছ কৰিছো ন। ছমাহ আগতে লিখি থৈ দিয়া আছে এইবোৰ। ইমান সেইকাৰণে কষ্ট হোৱা নাই উম, মোবাইলত মাৰি দিছো আহি যায় চব।
অ, কি হা
মোবাইলত মাৰিলেতো চব।
উম - উম হয় বাৰু মানে এনে এনেুৱা ধৰণৰ কথা হয় পৰে সেইখিনি হয় নে নহয় এতিয়া আমিতো মানে কিতাপ বিলাক আগত চাই লোৱা নাই ন সেই।
অ - অ কেতিয়া প্ৰব্লেম হয়। মানে কেতিয়াবা কিতাপত উত্তৰটো বেলেগ থাকে আৰু ওলাই উত্তৰটো বেলেগ গুগলত মাৰিলে হয়।
অ - অ।
তেতিয়া দিগদাৰ হয় অলপ বাকী এনে তাৰ পৰাই চাই লিখা হয়। সুবিধা হয় আৰু মানে এনে কিতাপ চাই থকাতকে সোনকালে পায়ো যোৱা হয় নহয় বিচাৰি থাকোতে কৰ চুকত আছে কোনকেইটা আছে কেনেকে বিচাৰিবা।
ডমিশনটো লৈ লৈছো এতিয়া কিবা হয় আৰু।
অ, কৈছে চবে আগষ্টৰ পৰা শুব হ'বলা তোমালোকৰ ডিগ্ৰী ন।
অ',
অ, ডিগ্ৰীটোৰ আৰু ক্লা নকৰিলেও এবছেন্ত দিলে মানে মাৰ্ক্সটো কমি যায় জানা নে?
অ',
আমাৰ ইয়াত এনেকুৱা আছিলে যদি তুমি ক্লাছ এটটেণ্ড নকৰা তে তোমাৰ মানে নম্বৰটো মানে কমাই দিয়ে এক্সামত যত তুমি পাব লাগে মানে বি তাত মানে তুমি পাচ বা দহ অ, বা - বা সাত পাবা সেইকৰনে ৰেগুলাৰ ক্লাছ কৰিবলগীয়া হয় ৰেগুলাৰ ক্লাছো কৰিব নোৱাৰা বহুত দূৰ পৰি যায় আমাৰ ঘৰৰ পৰা
উম - উম সেয়ে ছেম আমাৰো মানে বহুত সুতৰ হয় সেইটো কাৰণে মানে কোৱাচোন
কেতিয়াবা যদি কলেজো যোৱাতে টিচাৰ নাথাকে।
উম - উম - উম।
টিচাৰবোৰ মানে কি হয় জানা ৰুমত থাকি কিন্তু ক্লাছ কৰিবলৈ নাহে।
অ হয় নেকি।
এই বহুত মানে গম পাইছেনে কেইবাৰনো প্ৰিন্সিপালক কৈছো গে মানে এনেকে ক ক'ব যাওঁ যে মানে চিকায়ত কৰোগে আৰু ক্লাছ বিলাক কৰিব লাগে ন আমাৰ ক্ষতি হয় ত' ক্লাছবোৰ কৰিবৰ কাৰণে নাহে দিগদাৰ হয় আমাৰো ন পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষা আমাৰ একেবাৰে দি দিয়ে ছয় সাতটা চিলেবাছ
অ অ তাৰ পৰা মানে আমাৰ ইয়াৰ পৰা দূৰ হৈ যায় ন প্ৰথম ক্লাছ কেইটা নাপাও মই মানে আছামিছত মেজৰ লোৱা আছে ন তো আছামিচতে নাপাওগে আৰু ট্ৰেইনত যাব লাগে ন অলপমান দূৰেই হয় আমাৰ। হেল্ল'।
কিমান সময় লাগে।
উম লাগে দুই ঘন্টামান। বেছি হলেও কম নহয় আৰু উম। ক্লাছে নাপাওঁগে আকৌ তাতে ইয়াৰ পৰা নটা বজাত ট্ৰেইন আছে আ ৰখি থাকিব লাগে গলে মানে কি কবা আৰু
অ বেছি দূৰ হ'ল ন?
উম উম এনেই এতিয়া মানে
আমাৰ আমাৰ আধা ঘন্টা সময় লাগে।
অঁ আমাৰ মানে টাইম লাগে।
হয়ে কি কৰিবা আৰু উপায় নাই ক্লাছটো কৰিবই লাগিব।
উম উম যিকেইটা পাওঁগে আৰু সেইকেইটাই কৰোগে।
উম কিন্তু মেজৰ যদি অকমান ভালকে পঢ়িবা। মেজৰত বেগ লাগিলে দিগদাৰ হব তোমাৰ।
উম।
আমাৰ ৰেগুলাৰে বহুত প্ৰবলেম হয়, মেজৰটো আৰু দিগদাৰ হ'ব।
উ এনেইতো বাৰু এ একজাম বেয়া নহয় বুলি জানো মানে, সেয়া খালী আৰু ক্লাছটোত নাপাওঁগে।
মেছ মেজৰৰ চাবজেক্টটো যে মানে ইজি বুলি কয় হয়নে? ইজি হয় ন?
ইজি বুলিতো কৈছে এতিয়া মানে এবাৰো মইতো
অ তুমি এইটো কৰা নাই ন সেইটো নাজানা অঁ, মোৰ ভন্টি এজনীয়ে কৈছে মানে ৰেগুলাৰ ষ্টুডেণ্টতকৈ মানে মেজৰৰ ক্লাছ বেছি ইজি, হ'ব পাৰে মানুহে ক'ব পাৰে যে বহুত পঢ়িব লাগে কিন্তু মানে টান নহয়, পঢ়িলে চব সহজ। মানে পঢ়িলে চব সহজ। সেইটো কৈছে মানে মোৰ ভন্টিজনীয়ে। তাইৰো মেজৰ আছে ইক'ন'মিক্সত হব'লা?
অ ইকনমিক্সত লৈছ
অ ইকনমিক্সত লৈছে তাই, মই কৈছো তই পঢ়িবি কেনেকে ইকনমিক্সত! তাততো অংকও থাকিব চাগে?
মানে মোৰ বা এজনীয়ে লৈছিলে ন, ত লাষ্ট চেমিষ্টাৰ এতিয়া বহুত বোলে অংকৰ কিতাপ এখন আহি গৈছে
অ', অংক আহে, দৰা দৰা অংক আহে, আৰু তুমি যদি ভুল হয় তাত মাৰ্কচ কাটা যায়, বহুত ডাঙৰ আৰু ডাঙ, এটা কৰিব কৰিলে তোমাৰ গোটা গোটা নম্বৰ পাবা। আৰু মাৰ্কচ কাটিলেতো গোটেই টোৱে কাট দিব ন, তোমাৰ জোনখিনি লিখিছ সেই খিনিও কাটিব, নম্বৰ নাপাবা। সেইকাৰণে ইকনমিক্সটো অলপ ভয়ে লাগে।
বা
আৰু মানে মই কি অ' ছেকেণ্ড ইয়াৰত মানে মই ইকনমিক্স লৈছিলোঁ ন অংকবোৰৰ আছে, ছাৰে ভালদৰে নপঢ়ায়, একো বুজি নাপাওঁ মানে। মানে
সেইটোৱে টো কিছুমান ছাৰে ভালকে পঢ়ায়, কিছুমান ছাৰে বেয়াকে পঢ়ায়, মানে কিহমানক গুৰুত্ব নিদিয়ে। গ'ম পাইছা মানে কেনেবাকৈ পঢ়াই যাব লাগে আৰু
উম, উম। ছাৰে কেতিয়াবা ক্লাছে নকৰে মানে প্ৰায় ভাগ সেইটো কাৰণে দিগদাৰ হৈ গ'ল, মানে এতিয়া ইকনমিক্সত কম মাৰ্ক আহিছে আৰু ইলেক্টিভ বনি গ'ল। উহুম। এইচ এচ মানে অ'
এনে মানে ভাল হৈছে নে এইচ এচ
অহ' সেইটো কাৰণে মানে বেয়া লাগিল, অ', হা কি কৈছা?
এনেই এইচ এছটো ভালে গৈছে।
উম, ভালে গৈছে বাৰু মানে ফাৰ্চ-ফাৰ্চট ডিভিজন এটাত লেটাৰ আহিছে। মানে অ', কিবা পলিটিকেলত আহা কাৰণে পলিটিকেলে লৈ লৈছো আৰু।
অ', অ', পলটি
উম।
তুমি পলিটিকেলটো কেনেকুৱা পোৱা? হেল্ল', পলিটিকেলটো তুমি কেনেকুৱা পোৱা?
মোৰ মানে অলপমান ইজিয়ে লাগে বাৰু দেই।
হম।
তাৰপা তোমাৰ এডুকেশ্বনটো বহুত হাৰ্ড লাগে।
মই বাৰু এডুকেশ্বনটো ইজি পাইছিলোঁ জানা।
পোৱা মানে মূৰৰ ওপৰেদি যায় সেইটো।
অ', অ', মই এডুকেশ্বনটো ইজি পাইছিলোঁ আকৌ কিন্তু। তাৰপিছত আকৌ হেৰিটো ৰুবা আৰু এটা যে আছিলে স্বদেশ অধ্যয়ান বুলি কয়।
অ', অ', সেইটো লৈছিলো বাৰু দে সেইটো ইজিয়ে।
উম, সেটো ইজি পাইছিলোঁ সেইটো কাৰণে লৈছিলো আৰু কিতাপবোৰ আৰু মানে যোনবোৰ মডেলবোৰ এইবোৰ বিনামূলীয়া আছিল আমাৰ কলেজত।
উম, উম, তাৰাপা সেইটো তোমাৰ আকৌ কিবা প্ৰেক্টিকেলো আছ তে নহয়ে স্বদেশ অধ্যয়নত।
আছে, প্ৰেক্টিকেল ক'ত নাথাকিব, প্ৰেক্টিকেলটো দিবই লাগিব।
উম। কি কবা আমাক মানে অ', তে কি কবা শুনা না আমাক ঘৰৰ পৰা গোবৰ লৈ যাব দিছিলে জানা। গছ পুলি ৰুবৰ কাৰণে অহ।
উপায় নাই।
এতিয়াটো মানে নম্বৰটো নিদিল আৰু কৈছে ছাৰহ'তে ভয় খুৱাই দিছে কি এক অ', প্ৰেক্টিকেলৰ হেৰি নিদিলে মানে ফেইল হৈ যাবি। কিবা কিবিটো আকৌ দিব লাগা হৈছে।
তোমালোকৰ এনে প্ৰেক্টিকেলৰ নাম্বাৰ কিমান আছিলে?
অহ।
কিমান আছিলে?
অ', কি কৈছা? হেল্ল'।
হেল্ল'
হেল্ল'
হেল্ল', তোমালোকৰ প্ৰেক্টিকেলৰ আছিল।
অ', বিশ নম্বৰৰ
বিশ নম্বৰৰ ন? আমাৰ এইফালে পোন্ধৰ মান আছিলে বাৰু হ'ব দিয়া, পিছত কথা পাতিম দিয়া। উম। হব দিয়া।